হেল্ল' শুনিছা, আহ কি কৰি আছা? অ, শুনি আছো। তুমি শুনিছা নে মোৰ মাতটো?
অ-অ-অ শুনিছো এতা
অ, পতকে নাহে আকৌ মাতোয়ে ইণ্টাৰনেট অসুবিধা আমাৰ ইয়াতো বতৰ ডাৱৰীয়া যে
আহ বুজিছো হয় এনেকুৱা।
আহ
ত কোৱা আৰু
আহ কিনো কম কালি ময়ও এনে আছো যোৱ কালি যে মই কৈছিলো, তোমাৰ ওলাই গৈছিলো বুলি। যোৱাকালি মহৰম আছিলে নহয়, মহৰম। মহৰম আছিলে, তাৰপিছত ৰাস্তাত তাজিয়া পাইছোঁ অকমান দেৰি চাব পালোঁ আকৌ। দেখা পালোঁ আৰু। তুমি দেখিছানে তাজিয়া এনে? ৰাস্তাত যোৱানে চাবলে? ৰাস্তাফালে ওলাই?
উম, নাই, নাই মই দেখা নাই।
অ', দেখা নাই ন?
ফেষ্টিভেল নিচিনাই হয়। ফেচ-ফেচ ফেষ্টিভেল নিচিনাই হয়, আৰু আ, হাছান হুছেইন যে, আছিল তাহাত তাৰ মানে কিবা এদে হেৰি কিবা তাহাঁতৰ কাৰণে, তাহাঁতৰ নাম লৈ পতা হয়, আৰু।
অ' ভাল লাগে ন চাই।
মই বৰ বিশেষ ইমান নাজানো কিন্তু এনেই চাবলৈ যাওঁ আমাৰ এইফালে আহে মানে। এ পেট্ৰল ডিপু এটা আছে ওচৰতে। সেই পেট্ৰল ডিপুলৈকে আহে। অলপ এনেকে মই কেইবাবাৰো পাইছোঁ। এ ৰাস্তাত যে এনেকে ওলাই গ'লে মানে। প্ৰায় মানে মহৰমৰ দিনাখনে ঘূৰি অহা হৈছে। প্ৰায় মই তাজিয়াতটো দেখো দেখা পাওঁৱে।
অ'।
আমাৰ এফালে, ধুনীয়াকে উদযাপন কৰে তাহাঁতি। বাকী, ভাত বনাইছে নেকি তোমালোকৰ? হেল্ল? শুনিছা? তোমাৰ মাতটো ভাগি ভাগি আহিছে। হেল্ল। হেল্ল' শুনিছা? হেল্ল? হেল্ল' শুনিছা? মোৰ মাতটো শুনি আছানে? মই যে তোমাৰ মাতটো কিন্তু একদম, একদমেই শুনা নাই আক। মাজে মাজে এবাৰ দুবাৰ আহিছিলে।